হেল্ল'! অ', মোৰ এই তোমাৰ হেৰি কৰিলোঁ, ৰঙালাও আগ খিনি বনোৱা হৈ গ'ল ৰ'বা, এতিয়া আৰু এই আমলেট এটা বনাইছোঁ, আৰু ভাতখিনি, ভাতখিনি বনোৱা নাই, ভাতখিনি মানে খোৱাৰ আগে, আগে প্ৰেছাৰ এটা মাৰি দিম। এ, সেয়া আৰু, এতিয়া মাছ, মাংস ৰাত বনোৱা নাই, দিনত এ, মাছ খালোঁ। ৰাতি নাখাওঁ, মই ৰাতি নাখাওঁ, আমি সাধাৰণতে দি দিনতে খাওঁ, দিনত মানে মই বাহিৰত খাইছিলোঁ, তোমাক কৈছিলোঁ, ত' বাহিৰত খাওঁ তে, মই মাছ খালোঁ, বাহিৰত তামানে দোকানত মই মাংসটো নাখাওঁ। মাছ খালোঁ, অ', এতিয়া আজি টো, ধৰা ৰাতি নাখাওঁয়ে আৰু মোৰ ভাগৰো লাগি আছে, সেইকাৰণে চবজি এখ বনালোঁ আৰু, চবজি বনালোঁ।
ৰঙালাওৰ কথা ক'লা, ৰঙালাওৰ বাকলিটো ভাজি খালে বহুত সোৱাদ পাওঁ।
সোৱাদ পাওঁ আৰু এটা কথা জানানে নাই? ৰঙালাওৰ যিটো গুটি হা, গুটি যে, সেইটো আমাৰ মানে এইটো বহুত উপকাৰী মহিলা সকলৰ কাৰণে। অ', মানে মই তোমাক ক'লো কিয়? তোমাৰ যদি বান্ধৱী আছে, বা কোনোবা আছে। সেইটো কথা জনাবা, বহুত উপকাৰী মানে লেডিজৰ কাৰণে। সেইটো গুটিটো ভাজি খালে বা ভাজি নাখায় এইটোও কৰিব পাৰি তা-ভা ধৰা থাকে সেইটো মানে পেচ-পিচি পেলাই আঞ্জা বনাব পাৰে। মাছৰ আঞ্জা তাঞ্জা টো, সোৱাদো হ'ল আৰু দেহৰ কাৰণে মানে বহুত অ', সাংঘাতিক ভাৱে উপকাৰী মহিলা সক কলৰ কাৰণে সেইটো। সেই তেনেকে আৰু সেইটো কিনিব পায়, কিন্তু কিনাতচে ধৰাচোন ঘৰতে এ, তেনেকে ল'ব পাৰি হয় ন নহয়। সেই তেনেকেই।
মই ৰঙালাওৰ বাকলিৰ লগত আলু আলু কিচ কিচক সৰু সৰুক কিচ কিচাকে হাঁ মানে কাটি ৰাঙালাওৰ বাকলিৰ লগত মানে ভাজি খাবা কিন্ত কিমান সোৱাদ লাগে।
অ আমিও ভাল পাওঁ খাওঁ আমি ৰঙালাও তাৰ লগত আমি গুটি কেইটাও দিওঁ জ্বলাও দিও আৰু কেতিয়াবা আলুও দিও। খাই বহুত ভাল লাগে। উম মই ভাল কিন্তু মানে গুটি কেইটা অলপমান মানে এ বেছি কোমলীয়া হ'লে ভাল নালাগে। অলপমান হেৰি হ'লে ভাল লাগে ন। পুৰত হ'লে
উ হয়, হয়, হয়, হয়।
এ সেইটো আৰু
আৰু মোৰ মানে সেহৰ ভিতৰত এ তোমাৰ শু মানে যিটো শুকান মাছৰ যিটো আঞ্জা সেইটো খাই ভাল পানে সেইটো মোৰ কিন্তু ভাল লাগে
মই খাই ভাল। পাওঁ কিন্তু মই বনাব নাজানো অ ভাইটি।
উম, হম হম
শুকাজানো আৰু তাৰমানে নাজানিলে তাৰমানে গোন্ধ এটা থাকি যায় অ। মানে মই যে বনাব নাজানো। মই বায়ে জানে বায়ে কৈছে কিবা বোলে এ পানীতো বোলে পেলাই দিব লাগে সেনেকে অ' মই ভালকৈ বনাব নাজানো। নাজানো কিন্তু মই খাই ভাল পাওঁ।
অ শুকান মাছৰ সেইটো অকণমান জলকীয়াটো বেছিকে দিব লাগে তাত।
অ' তোমালোকৰ ঘৰত বনাই নেকি মায়ে।
মাই বনায় জলকীয়া আৰু মানে এ যিটো মচলা হা সেইটো অকনমান বেচিকে দিলে খাই বেছি সোৱাদ লাগে।
আচ্ছা, আচ্ছা আজি মই এটা নতুন বস্তু আনিছো অ' কি জানা মই আজি কোমল চাউল আনিছো বকা চাউল বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত। বকা চাউল কোমল চাউল এইটো মানে মই আনিলো। গাঁৱলীয়া মানে ছয় গাঁৱত গৈছিলো। গাঁৱৰ মানুহে বিক্ৰী কৰি আছিলে। সেই তাৰ পৰা আনিলো। সেইটো আনিলো কিয় মানে সেইটো আনিলে মোৰ অলপ কাম খিনি কমি যায় হয় ন নহয়। উম ৰাতিপুৱা ধৰা মোৰ ন বনালেও হ'ল মই গাখীৰ আৰু কল আনিলো সেনেকে অকমান খালো। আৰু এনেও বস্তুটো মই ভাল পাওঁ তাৰ মানে সেয়া আৰু অলপ বেছিকে আনিলো বাইদেউকো কলো যে লৈ যাবি এনে পাব নাই নহয় নাপাই নহয়। গাঁৱলীয়া সিবিলাক বিক্ৰী কৰিছে সদায় নাপায় মানে সেই বিলাক বস্তু তোমালোকৰ তাতে পোৱা যায় ন তেনেকে।
কি মানে ঘৰে, ঘৰে এইবিলাকৰ খেতি আছেে। এইবিলাক সেই সেইকাৰণে তেনেকে বিক্ৰী বিক্ৰী নহয়।
অ 'আমাৰ ইয়াতে তেনেকে পোৱা নাযায় পালে তাত মানে লৈ লয়।
তুমি ভেৰাৰ মাংস খাইছা নেকি।
নাই, নাই, নাই, মই এইবিলাক খোৱা নাই দেই।
ভে ভেৰাৰ মাংসটো কাৰোবাৰ যদি বাট বিষ বেমাৰ থাকে
অ'
বাট বিষত ভেড়াৰ মাংসটো একদম মানে বেষ্ট মানে সকলকৰি ভাল। মানে ঔষধ।
হয় নেকি? অ' আচ্ছা-আচ্ছা,
ভেৰাৰ মাংসটো, ভেৰাৰ মাংসটো ভেৰা মাংসটো চহৰ এৰিয়াত পোৱা নাযাওঁ তাতে। অকল ছাগলীৰ মাংস টোহে পায় আমাৰ ইয়াতে গাঁৱ এৰিয়াত গাঁৱত এলেকাত মানে এই ভেৰাৰ মাংসটো পোৱা যায় মাজে-মাজে আমি অ' মাজে-মাজে-মাজে আমি ভেড়াৰ মাংসটো খাওঁ ভেড়া মাংসটো, তোমাৰ এ এনেকুৱা এটা মানে হে আছে ইমান ঠাণ্ডা মাংসটো। হা তোমাৰ মোৰ মুৰ্গীৰ মাংসটো গৰম বা ছাগলীৰ মাংসটো গৰম না হা কিন্তু ভেৰাৰ ভেড়াৰ মাংসটো একেবাৰে ঠাণ্ডা বস্তু মানে হা।
আচ্ছা,
এই যে নিৰামিষ খাদ্যবিলাক যেনেকুৱা ঠাণ্ডা হেন লাগে না। তেনেকুৱা মাংসটো। মাংসটো গৰম নহয় ঠাণ্ডা মাংসটো।
কোনে বনায় তোমালোকৰ মায়ে বনায়।
মাই বানাই খাই সোৱাদ আমাৰ সেইটো খাওঁক আমি খাওঁ ন। খাই বহুত সোৱাদ ছাগী মাংসতকৈ বহুত ভাল।
বহুত সোৱাদ আচ্ছা-আচ্ছা, তোমালোকে হাঁহ খোৱা নে নাই হাঁহ।
হাঁহ খাওঁ, হাহ খাওঁ।
অ' মই খাও মই বনাব নাজানো অ' হাঁহো
ইমান আমি চব মাংসেই খাওঁ খালি পাৰৰ মাংসটো নাখাওঁ মানে হাই প্ৰেছাৰৰ বেমাৰ মাৰ হাই পেচাত আচেজী।
অ' আচ্ছা,
সেইকাৰণে পাৰতো আমি নোপোহা হ'ল আগতে পুহিছিলোঁ মানে তেতিয়া পুহিলে, খোৱা পৰে নহয় মানে এতিয়া আমাৰ মানে মাৰ হাই প্ৰেচাৰ, যে আৰু মানে কেতিয়া আমাৰো হাই প্ৰেচাৰ হৈ যায় ঠিক নাই না। সেইকাৰণে সেইটো প পোহা বাদ
ঠিকে আছে অ' খোৱা পৰি যায় কেতিয়াবা মন যায় আহ।
অ' মন যায় সেইকাৰণে বাদে দিলোঁ পোহাটো এই হাঁহ আ হাঁহ আছে আমাৰ হাঁহ পুহু কিন্তু এটা কথা কওঁ, পুহা হাঁ খাব নোৱাৰে খাওঁতে বেয়া লাগে হা।
বেয়া লাগে অ',
আৰু হাঁহ যদি আমি খাও মানে কিনি আ কিনি আনিহে বেলেগ হাঁহ খাব লাগে।
অ' সেই কণী এটা উপকাৰ কৰে ন কণীক এটা ঘৰৰ হৈ
এ কণী কেইটা হয় সেইটোৱে।
অ' ধৰা নিবিকিলেও তোমাৰ ঘৰৰ খিনিতো হৈ যায়।
হয়-হয় ঘৰৰখিনি হৈ যায়।
কণী আৰু কি লাগে ন,
হয়, বেছিয়ে হৈ যায় কেতিয়াবা-কেতিয়াবা দুই চাৰিটা বেপাৰীক দি দিওঁ।
অ' লোকেল কণী বহুত উপকাৰী হয়।
লোকেল কণীৰ লগতো নহয়ে ফাৰ্মৰ কণী,
অ' কিন্তু তোমালোকে হাঁহ কেইটাক চৰিবলৈ কি পুখুৰী আছে নেকি?
আছে পুখুৰী আছে।
অ' ভাল কথা তেনেহলে আমি ইয়াতে সেই সেইকাৰণে নোপোহো হা পুহিলে ক'ত চৰিব দিম পুখুৰী নাই অকমান জাগা হয় নে নহয়? আৰু এৰি বান্ধি ৰাখাটো বেয়া কথ থা এৰি দিলে ৰাস্তাত গুচি যাব গাড়ী মটৰ আহি থাকে আমাৰ এ জা-জাগাও নাথাকে হয়।
মোৰ আমাৰ ককাহঁতৰ ককা মানে মোৰ মাৰ মামাহঁতৰ
হয়-হয়।
তোমাৰ আগতে গাঁৱলৈ আছিল এতিয়া মানে গুৱাহাটীৰ বেলতলাত থাকে ককাই মানে ককাহঁতে কি কৰে হাঁহ পুহিছিলে হা অ, হাঁহ মানে এইটো হাঁহ নহয় ৰাজহাঁহটো পুহিছিলে।
আচ্ছা, হা
মানে সিহঁতে কি কৰে সিহঁতে টাউনত ঘৰ সিহঁতৰ পুখুৰী চুখুৰী নাই হা। মানে ঘৰতে তাতে বান্ধি থৈ দিয়ে সিহঁতক মানে ভাত খোৱাই মানে সিহঁত মানুহে ভাত খোৱাৰ পিছত সিহঁতৰ কাৰণে আৰু ভাত ৰান্ধে মানে হা ভাত ৰান্ধি মানে সি হাঁহকেটাক দিয়ে মানে সিহঁতে মানে ঘৰতে হাঁহ পুহিছিলে আগতে। কণীকেইটাৰ কাৰণে আহ ৰাজহাঁহৰ কণী কেইটা অকনমান ডাঙৰ।
অ' ৰাজহাঁহৰ ডাঙৰ ডাঙৰ কণী অ'।
ডাঙৰ- ডাঙৰ কণী হয়।
হা হা। ৰাজহাঁহৰ কণী কিন্তু মই খাই পোৱা নাই খাবৰ মন আছে।
দেখিছানে তুমি ৰাজহাঁহৰ কণী?
দেখিছো কিন্তু মই খাই পোৱা নাই।
ডাঙৰ হয় মানে আহ আমাৰ এই যেই যি কণী মানে এ এ মানে মানে কি হয় তিনি গুণ মান হয় হয়, কণীটো ডাঙৰ হয় মানে আমাৰ ইয়াৰে দি এটা আমলেট হয় না তাৰে সেই কণীটো দি মানে আমলেট মানে তিনিখন মান হব এই আমাৰ ইয়াৰে কণীৰ হিচাপত তেনেকুৱা হয়, ৰাজহাঁহৰ কণী বহুত ডাঙৰ হয়। আৰু ৰাজহাঁহে - ৰাজহাঁহে বাটত -খিলে খেদি খেদে মানুহক খে মানে খেদি দিয়ে জানানে? তুমি খেদা মই বহুত দিন খেদা খাইছো মানে কি ৰাজহাঁহত যিটো ঠোঁট নে ঠোঁটটো লৈ মানে-মানে খেদি আহে হা, এ-এনেকুৱা লাগে যেন কামুৰিয়ে দিব, তেনেকুৱা লাগে।
এতিয়া নহয়, বহু দিন আগতে আছিলে, মই ওচৰলৈ গ'লেই খেদি আহে, মই দৌৰো। বহুত ভয় লাগে।
এনেকুৱা লাগে ঠোঁটেৰে কামুৰি দিব। কামুৰি দিব, তেনেকুৱাকে আহে, কি ষ্টাইলত আহে সেইকেইটা আৰু এটা মাত-এটা শব্দ কৰে, কিবা এটা মাত দিয়ে।
হয় হয়, অ', তোমাৰ হাঁহ তোমালোকৰ কেইটা আছে?
হাঁহ আছে কেইবাটাও, পাঁচ-ছয়টা মান আছে।
অ', ভালে দিয়া, আৰু ছাগলীও আছে?
ছাগলী আছে, হাঁহ আৰু ছাগলী আছে।
ছাগলী কেইটা আছে?
ছাগলীও বহুতটা আছে, ছাগলীও পাঁচ-ছয়টা মান আছে।
অ' পাঁচ-ছয়টা হ'লেতো তেওঁলোকৰ যোগান ধৰিব ভালকে লাগে, কিবা ধৰা
আছে, ঘৰৰ মানে এ-ধান আছে নহয়, মল বিলাকতো থাকেই আমাৰ, মলবিলাক দিওঁ, তাৰপিছত এ কাষতে অকমান ঘাঁহনি আছে, তাতে এৰি দিওঁ আৰু সেই তেনেকৈ থাকে আৰু।
অ', মানে বান্ধি নোথোৱা, এৰি দি থৈ দিয়া ন?
বান্ধিয়ে থোৱা পৰে, মানে কি আমাৰ বাউণ্ডেৰীতে থাকে আৰু হা বাউণ্ডেৰীৰ বাহিৰত যাব নিদিওঁ ছাগলীকেইটাক, মানে আজ-আজি কালি মানে গাঁৱৰ সেই আগৰ পৰিৱেশটো নাই হা, যে চাৰিওফালে পথাৰ, ঘাঁহনি হা এৰি দিম, গোটেই দিনটো মানে বাহিৰত থাকিব, আবেলি হ'লে গুচি আহিব, সেই পৰিৱেশটো নাই তো হা আ মানে এতিয়া পুহিলে মানে নিজৰ বাৱন্দাৰীতে এইবিলাক ৰাখিব লাগিব তেনেকুৱা।
হয়-হয়, ঠিকে আছে কোনোবাই আকৌ নহ'লে এৰি দিলে লৈ যাব। ৰাস্তাই ঘাটে ওলাই যাব ন বাছ গাড়ী চাৰী আহি থাকিব।
অ সেইটোৱে, হাঁহে পোহা তুমি গৰুৱে পোহা ছাগলী পোহা হা এতিয়া মানে নিজৰ বাউণ্ডাৰীতে ৰাখিব লাগে বস্তু
হয় হয়, ঠিকে কৰিছা। অ'। ভালে কৰিছা হাঁহ আছে ছাগলী আছে ভালে কৰিছা দিয়া।
মানে এটা আছে কি জানানা এইবিলাক যেতিয়া তুমি পুহিবা সিহঁতৰ প্ৰতি এটা যিটো মৰম তুমি আৰু এই বস্তুখিনিক এৰিব নোৱাৰা এনেকুৱা হয়। উম, এই জীৱ জন্তু বিলাকৰ প্ৰতি যেতিয়া মৰম আহিব হা তুমি তেতিয়া এৰিব নোৱাৰিবা তেনেকুৱা হয়। এটা বেলেগ
ঠিক আছে ৰাখিছো তেনেহ'লে।